অইলা
নমস্কাৰ নমস্কাৰ
কি খবৰ? অ ভালেই ভালেই। পিছে ভাত পানী খালানে নাই?
ভাত -পানী তোমাৰ মই নাই খোৱা তুমি
ময়ো খোৱা নাই বাৰু বৰ্তমান
অ
অ পিছে কি বনাইছে ঘৰত আজি
এয়া মাংস আনিছিলো তোমাৰ আহিবৰ সময়ত মাংস অকণ লৈ আহিলো তোমাৰ মই এইফালে গৈছিলো যে
অ মাংস আনিলা নেকি
উম মাংস অকণ লৈ আহিলো
অঁ অঁ অ ঠিকে আছে ঠিকে আছে
উম বা কি বিজনেচ চিজনেচ কেনেকুৱা চলি আছে নে বিজনেচ বাদ দিলা
বিজনেচ চলি আছে বাৰু মোৰ এতিয়া ফাৰ্ম চলি আছে বাৰু এতিয়া বৰ্তমান
অঁ
তোমাৰ বিজনে কেনেকে চলছে
মোৰো ভালেই চলি আছে তোমাৰ এই গাড়ী চাৰি এয়া এতিয়া তোমাৰ এইফালে তোমাৰ
অ অ
তাতে তোমাৰ দাম্পাৰ আৰু তোমাৰ সেই জেচিপি লাগি আছে তাতে শিল বালি এতিয়া মানে অলপ অলপ মালটো চেলটো কম হয় মানে তোমাৰ এতিয়া বৰষুণ দিন না
উম উম
অলপ কম হয় এনেকুৱা খৰালিৰ দিনত ভাল আৰু বিজনেচ ভাল চলে এতিয়াত তেওঁ মানে চলিব পৰা নিচিনা গাড়ী কেইখনৰ ইয়মাৰ মমাৰ ঘৰত অলপ ভাত পান এই ঠিকেই চলি আছে আৰু
অ হয় ঠিকে আছিলে মোৰ মানে গাহৰি ফাৰ্ম দুখন এতিয়া গাহৰি ফাৰ্ম আৰু ব্ৰইলাৰ ফাৰ্ম আছে দুখন দুখন
হুম
সেয়া চলাইছো আৰু গাড়ী দুখন আছে সেয়া চলি আছে ত তাতে চলি আছো বিজনেচো এতিয়া এতিয়া লাষ্ট চল কি হয় জানে ভগৱান জানিব আৰু
এই ধুনীয়াকৈ কৰি থাকা ধুনীয়াকৈ চলি থাকা আজিকালি আমিতো আমিতো ইয়াৰ আজিকালি ভাবা বৰু চৰু মানুহ বিলাক সেয়া কৰি চলি আছে না উম
যে মই এতিয়া তুমি আৰু এই শুনাচোন কথা এটা কওঁ
অ কোৱাচোন
পাৰ্টনাৰশ্বিপত মানে এটা খুলিম বুলি ভিছিলো এইয়া দোকানখন খুলিম বুলি ভাবছিলো অকণ ডাঙৰ চাইজ নেক্স গেলামালৰ দোকান এখন খুলিবা নেকি পিছে
পাৰি
মোৰ অলপ মাটি আছিল তাত মানে কি জানা দোকান এখন বনাম ডাঙৰকে ডাঙৰ দোকানখন বনাই দুটাই মিনিট খুলিম আৰু
উম এতিয়া কি দোকান খুলিম বুলি ভাবিছিলা বা তুমি
হা হা
কি দোকান খুলিবা বা
এনেকে গেলামৰ দোকান চিপ চিপ থাকিব খানা চানা চব থাকিব
অ এনেই গুটকা চুটকা পাণ চান
হয় এভেইলেবল চব থাকিব এভেইলেবল লাগিব
উম পাৰি এনেকুৱা এটা খুলিব
নামটো কাঞ্চা পাণভাডা দিম
অহ।
উম।
কাঞ্চা পান ভাণ্ডা ন'।
অহ', অহ'। সেনেকা‌ এখন দিম ধুনীয়াকে খুলিম আৰু দুটাই মিলি পেলাই।
উম', অহ' পাৰি।
পইচা পালেটো একো অসুবিধা নাই তোমাৰ।
নাই আমাৰ পাৰিম বাৰতে।
উম', উম' ঠিকে আছে বাৰু।
উম, এই টোপনি লাগিছে আজি তোমাৰ এই য'ত দাম্পাৰ দুখন লাগি আছিল না।
উম', উম'।
তাত তোমাৰ ৰাস্তাটো বেয়াও তাৰপিছত তোমাৰ অলপ দূৰো হয়, আহোতে মানে ভাগৰো লাগিলে। গাড়ীখন লৈ যাক বুলি কৈছিলে, গাড়ীখন নিনিলো তোমাৰ।
অহ,
কৈছোঁ এই এতিয়া কি কবা, এজন মানুহে যাম যেতিয়া মা-দেউতাহঁতে কৈছিলে গাড়ীখন লৈ নোযোৱা কেলৈ। মই কলোঁ এ এতিয়া এজন মানুহে যাম তেতিয়া বাইকখনকে লৈ যাওঁ ইমান দূৰ আকৌ তেল-চেল পোৰা সলনিত কৰি। অহ, তাৰপিছত তোমাৰ এয়া, মই ক'লো বতৰটো ইমান গৰম নাছিলে আজি বোলো পিছবেলা।
অহ, অলপ ঠাণ্ডা লাগে, ৰ'দো দিয়ে বৰষুণ
উম', উম'। এ গাঁৱলীয়া জেগা দি গৈ কৈছিলোঁ না অলপ ইমান গৰম ভাৱতো নাই বাৰু তে।
উম, সেইটো হয় বাৰু। টাউনীয়া জেগাত অলপ গৰম-গৰম গৰম ভাৱতো বহুত আহে।
অহ, গ'লো তাৰপিছত তোমাৰ ড্ৰাইভাৰ-চাইভৰক আজি পে'মেণ্ট দিম না, পইচা-চইচা হেৰি কৰিলোঁ, তাৰপিছত তোমাৰ পইচাও উঠাবলগীয়া আছিলে পইচা-চইচা উঠালোঁ, তাৰপিছত ই এম আই পইচা গোটাই আছোঁ এতিয়া তোমাৰ।
উম', উম'। এতিয়া তুমি পিছে মোবাইল ল'লা নেকি তুমি?
মোবাইল মোৰ এয়া তোমাৰ নৰ্মেলে চলাই আছোঁ। কি দামী-দামী মোবাইল লবা আৰু।
উম, সেইটো হয় বাৰু।
তুমি ল'লা নেকি?
মই মাজত এটা মোবাইল ললোঁ বাৰু।
উম।
হ! হ!
অহ, কি মোবাইল ল'লা?
মই এয়া এছ টোৱেনটি ফৰ আল্টা এটা ল'লো।
অহ। মই তোমাৰ বেছি, মই তোমাৰ আইফোন থাৰ্টিন এটা চলাই আছোঁ তোমাৰ।
মই এ এচ টোৱেনটি ফৰ আল্টা এটা ললোঁ আৰু। এনডইড এটা আছো বাৰু মানে কি কৰো জানা, এনডইডে দুটাই। এই মোবাইল লাগে দুটা মোবাইল, এতিয়া বিজনেছ কৰা ন' কল-চল হৈয়ে থাকে এইফালে লাগে আৰু।
উম, মোকো তোমাৰ আইফোনটোৰ লগত এটা, আছে বাৰু তে।
উম।
এ আইফোন থাকিলে তোমাৰ কি কবা চাৰ্জ-টাৰ্জ ইমান আৰু আমি এতিয়া দিনটোলৈ ওলাই যাওঁ, চাৰ্জ থাকিব লাগে না। সেইকাৰণে না হেৰি তোমাৰ, এটা লৈছোঁ চাৰ্জ থকা মোবাইল এটা।
অহ', অহ'।
উম।
এতিয়া মানে কি জানা এইবিলাক এতিয়া লাগে, মোবাইল দুটা দুটা মোবাইল লাগে।
অ উম তিতিয়া। এটা ফোন কি দিওঁত কোনোবাতে কোনোবা জেগাত এনেকুৱা গুচি যাওঁ তাত তোমাৰ এনেকুৱা জেগাত মানে তাত কেনেকুৱাত কোত চাৰ্জ দিব পাৰিবা এনেকুৱা পুখুৰী চুখুৰীয়ে কাণেন নদীৰ কাষে চাকে ক'ত মানুহ ঘৰত আকজ চাৰ্জ দিব খুজিবা। সেইকাৰণে দুটা মোবাইল লৈ যাওঁ এটা মোবাইল লৈ গ'লে ফুল চাৰ্জ ঘৰৰ পৰা কৰি গ'লে এটা ছুইচ অফ হৈ গলে এটা কাম কিছুমান কৰি থাকিও ত ফোন চোন আহিলে ৰিচিভ ৰিচিভ কৰি কথা চোৱা পাতিব পাৰোঁ।
উম উম সেইটো হয় বাৰু।
উম আৰু তোমাৰ সদায় গাড়ীখন নিয়া নহয় না গাড়ীত কিমাননো চাৰ্জ দিবা।
অ মানে লাগে আৰু দুটা মোবাইল দুটাই টা চলাব লাগে দে বিনজিছ কৰা মানুহ ন অলপমান সেইকাৰণে।
তোমাৰ আকৌ মোৰ লগত বাৰুতে পাৱাৰ বেংকটো থাকে বাৰুতে গাড়ী নিলোঁ বাইকতো থাকে নহ'লে তোমাৰ গাড়ী নিলে গাড়ীত থাকে।
অ সেইটো কেনেবাকে মোবাইল চুইছ অফ হৈ গলেও কোনোবা ইম্পৰ্টেট কল কৰিলেও তেতিয়া লাগে ন অলপমান।
এতিয়া বিজেছ কৰা মানুহ দুই তিনিদিনৰ কাৰণে কেতিয়াবা দুদিন তিনিদিনৰ কাৰণে ওলাই যাবলগীয়া হয়।
উম, সেইটো হয় বাৰু।
সেইকাৰণে মানে তোমাৰ ইয়া লাগে আৰু এইবিলাক মানে নহলে মোবাইলতটো নহলে আজিকালি একো নাই।
পিছে ঘৰ খবৰত ভাল তোমালোকে?
ভালেই ভালেই। তোমালোকৰ?
আমাৰ ভাল ভাল। ভালকে চলি আছ-
উম মা-দেউতাহতৰ চবৰে ভালেই?
উম হুম।
অ মা, দেউতা, বাহঁতক খবৰ খাতি ভালে তোমালোকৰটো বাটো বিয়া দিলা ন? উম।
ছে বিয়াখনলে মাতিছিলা মই যাবও নহ'লে মানে তোমাৰ বিজনেজৰ পৰা সময় নাপালোঁ।
সেইটোয়ে কামৰ মাজত এতিয়া চবে সময় নাপায়, মোৰ কিছুমান লগত নাহিল বাৰু এতিয়া মানে কি ক'বা আৰ।
যাম দিয়া এদিন ভালকে যাম দিয়াচোন।
অ আহিবা, আহিবা ভাত খোৱাকে আহিবা।
অহ। মানে তোমাৰ এ ম মানে দু এই তোমাৰ দুদিন নে তিনিদিনৰ কাৰণে ওলাই গ'লো বিজনেছৰ কামত
তোমাৰ ইয়াত গাড়ী ফচিছিলে তাত তোমাৰ গোলো তাৰপিছত গাড়ী এখন তোমাৰ এক্সিডেণ্ট হৈছিলে। তাছত হে- এ তোমাৰ এইফালে তোমাৰ নদীত ধুইছিলে তোমাৰ গাঁৱলীয়া ৰাস্তাত।
অ অ।
ছৰেয়া তোমাৰ এইখন গাড়ী চাড়ীখন ঠিক কৰোতে মেলোতে মান মোৰ অলপ দেৰি হৈ গ'ল তোমাৰ দুদিন পিছত তাৰপিছত অহাৰ পিছত কৈছিলে মায়ে তোমাৰ লগৰ এটা বিয়া আছিলে তো মাতি থৈ গৈছিলে মো অহ হহ। তাছত মানে এনেকা পিছত ফোন কৰিম থাকিম বুলি কৈ মানে তোমাৰ পাহৰিয়ে থকা হয় মানে আজি তোমাক মানে এই নম্বৰটো এনেকুৱা চাই থাকোতে পালোঁ মইছো ৰখাচোন ফোনটাই মাৰোঁ
অ ঠিকে আছে দিয়া।
উম
পিছে ক'তো ফুৰিব চুইব যোৱা প্লেন ওলোৱা ওলোৱা নাই নেকি?
ফুৰিব চুৰিব প্লেন সেনেকুৱা ওলোৱা নাই বাৰুতে বৰ্তমান।
অ যাবা নেকি ক'ৰবাত ওলাই মানে ফুৰিব গ'লোহে লগৰ কেইটামান যাম বুলি কৈ আছে
পাৰি শ্বিলং মেঘালয় চেঘালয় অৰুণাচল চৰুণাচল ফুৰিব পাৰি।
অ অ যাব পাৰি বাৰু।
বহু দিনো যোৱা নাই
সেইটোৱে এইটো আমূলি লাগে দে ঘৰত সোমাই সোমাই এতিয়া যাম বুলি ভাবি আছো।
পাৰি অঁ পাৰি। এতিয়া তোমাৰ অলপ বিজনেছ মোৰ ডাউন চলি আছে মানে ডাউন নহয় মানে ইমান মানে চলি থকা নাই কাৰণ এতিয়া বতৰ চতৰ বেয়া নাই অলপ তোমাৰ বৰষুণ বৰষুণ বেছি বেছি হৈ গ'লে নদীৰ পা তোমাৰ সেই শিল বালি বিলাক হেৰি কৰোতে মানে অলপ কষ্ট মানে হয় মানে মানে কাম কৰিব নোখোজে মানে।
অ সেইটো হয় বাৰু মানে কি জান এতিয়া এ কামটো উঠি লোৱা তুমি যাব পাৰা আৰু
উম মানে এতিয়া তোমাৰ তাৰ পিছত তোমাৰ আকৌ পূজা পিছপা মোৰ তাপিছত পানী চানী নদীত কমি যাব তাছত আকৌ কাম ষ্টাৰ্ট হইজাই মানে। তেতিয়া মানে একদম সময় নাপাই মানে তেতিয়া
উ সেইটো হয় বাৰু
তেতিয়া তোমাৰ তেতিয়া নোৱাৰিম মানে এইটোতে পাৰি পূজা আগতে ঘূৰি আহিব পাৰিলে যাব পাৰিলোহেতেন মই
উম উম
বাকী তুমি এনেই কি গাহৰি পুহি আছা
হা হা
কোনটো গাহৰি পুহি আছে বগাটো নে ক'লাটো
মই ক'লা আৰু বগা দুটাই আছে বাৰু বেলেগ বেলেগ ফাৰ্ম এটা ফ্ৰাম এটা ফাৰ্মত ক'লা আছে এটা ফাৰ্মত বগা আছে।
উম বেছি বা তোমাৰ বগাটো লাভ হয় বুলি মই শুনিছিলো মাজতে
লাভ হয় অ আৰু মোৰ মুৰ্গী আছে বাৰু ব্ৰইলাৰ ফাৰ্ম এনেকা
অ ব্ৰইলাৰ এতিয়া তোমাৰ দামটো কমিছে ন
অলপ কমিছে লা মাজে বাৰে কমও এনেকা হৈ থাকে মানে
অ এইয়া তোম ব্ৰইলাৰ দাম এই এই এই চিজনত চিজন ছিজনটোতে কাম তাৰপিছত তোমাৰ আকৌ আকৌ আগ নিচিনা ৰেত আহি যায় চাবাচোন
উম সেইটো হয় বাৰু
এই গৰম ছিজনটোত মানে গৰম বেছি গ'লে তোমাৰ ব্ৰইলাৰ দামটো বাঢ়ি কমি যায়
অ এই কি কব আৰু পিছে কাইলেলৈ ভোজ তা খাব পাৰি ন খোৱা যদি
কাইলৈ
অ
পাৰি কাইলে
অ লগৰখিনিক ক'বা গ্ৰুপ এটা খুলিম মই চবে ভোজ খাম আৰু অ
পিছে তুমি কাইলৈ খাম যদি আজি ৰাতিলে গ্ৰুপ এটা খুলিয়ে দিবা
অ মই খুলি দিম বাৰু গ্ৰুপতটো, কোনে কোনে খাই মই চবকে ভৰাই দিম খাই, যোনে খাই খাব নাখালে নাই আৰু।
উম এ খাম দিয়া ভালকে বহুত দিনৰ মূৰত ভাত এসাঁজ।
সেইটোয়ে, মই ক'ম বাৰু মই চব গ্ৰুপটো খুলি চবকে ভৰাই ক'ম মানে যেনে, খাবা পোৱা নোৱা সেইটোৱে।
বেছি দূৰ জেগাতো ন
মানে কি জানা কাইলে মানে খাম ন, আজিৰ ভিতৰতে কমপ্লিট দিব লাগিব ফাইনেলটো ল'ব লাগিব মানে।
অঁ অঁ, কাইলে মানে কি আও, অ অ কাইলে সাত তোৰ বহিব বোলে ইফালে আমাৰ ইফালেও বহে, তোমালোকৰ সিফালেও বহে।
অ সেইটোয়ে মানে গাহৰি মাংস ত সস্তাতে পাই ত সেইকাৰণে মানে তাৰ পৰা আনিম বুলি ভাবিছো।
অহ। যে তুমি যেতিয়া গাহৰি চাহৰি বিক্ৰী কৰা তোমাৰ চিনাকি চিনাকি আছে অলপ কম দামত আ- নিব পাৰিবা। উম। পিছে আনিবা আহিবা কাইলৈ ধুনীয়াকৈ গোটেই কেইটা ভাত এসাঁজ খাম বহুত দিনৰ মূৰত লগ পাই বোলো।
ভাল লাগিব অ ভাল লাগিব চব লগৰ একেলগে ভুজ খাম ভাল লাগিব।
বেছি দূৰলৈ নাযাওঁ তোমালোকৰ চাপৰিফালে খাম ন?
হ'ব হ'ব একো নাই।
উম। মানে ভোজ খোৱা বুলি নহয় ভাত কেইটা খুৱাও হয় গোটেইকেইটা ৰখি পেলাই বহি পেলাই ভালকে। কথা দুটা মানো পতা হয় গোটেই কেইটা লগ হোৱা হয়, বা ফটো এখন উঠা হয়। গোটেইখিনি কিমান দিনৰ মূৰত কিমান চেঞ্জ হৈ যায় কিছুমান, তেতিয়া কিমান শকতৰ পৰা ক্ষীণ হৈ যায়, ক্ষীণৰ পৰা শকত হৈ যায় না।
সেইটো হয় বাৰু সেইটো।
উম। সেইবিলাকে আৰু এনেকুৱা ভালো লাগে গোটেই কেইটা, এমুঠি ভাত খাবলৈ গোটেই কেইটা বহি পেলাই বোলো।
অ সেইটো হয় বাৰু। মানে একেৱাৰে একেলগে মানে ভাতটো খালে ভাল লাগে আৰু, ভাত ভোজটো খাই মানে কিবা এটা মন লাগে হয় নহয়?
উম। বনভোজ মানে বনতে বহি পেলাই ধুনাকৈ ৰাউন হৈ,
অ সেইটো আমাৰ চাপৰিফালে খাব তাত ধুনীয়া জেগা এটা আছে তাতে খাই দিম আৰু।
উম। তোমাৰ বতৰটো বেয়া বৰষুণটো নিদিব চাগৈ। কাইলে ৰ'দেই দিব চাগৈ। অ কা বতৰটো বোলো বেয়া। বৰষুণটো নিদিয়ে ৰ'দেই দিব দিলে চাগৈ।
অ ৰ'দ দিব চাগে ৰদেই দিব বহুত দিনত বৰষুণ দিয়ে আকৌ ৰ'দ দিয়ে।
উম উম। ভাল লাগিব খাই বোলো দিয়া গোট গোটেইকেইটাই এমুঠি ভাত খাই ন?
উম সেইটো হয় বাৰু।
পিছে ছোৱালী ছোৱালী খিনিকো ক'বা, দুজন তিনজন খাই যদিও লৈ যা
অ লগ লগৰ লগ লগৰকেইজনীক কম বাৰু খাই নে নাখায় এতিয়া, খাব বাৰু কলে মই কলে খাব বাৰু। উম।
মোৰ আমাৰ এই মোৰ লগৰতে আমাৰ গাঁৱতে এই তাইকো ক'বা।
অ হ'ব বাৰু কম কম কম। তুমি তাই গলেহে যাবা নেকি?
নহয় মানে কৈ দিবা আৰু গ'লে মোৰ লগতে যাব পাৰিব না।
অ হ'ব এইটো হয় বাৰু।
অ এ দে মোকো ইফালৰ পৰা তোমালোক তালৈকে অকলে যাবওঁ ভাল নালাগে।
উম সেইটো হয় বাৰু একো নহয় মই কম দিয়া কম কম খাব বাৰু চবে